কি খবৰ?
ভালে, ভালে। তোমাৰ?
মোৰো ভালেই, দিয়া।
খালো, খালো। তুমি খালানে নাই?
উম', ময়ো খালো। দিয়া। হেৰি, এইটো কি বুলি কয়, বিজনেছ এটা কৰিম বুলি ভাবি আছোঁ, মানে, ব্যৱসায় এটা।
উম',
কি, ব্যৱসায় কৰিলে ভাল হ'ব, তোমাৰ মতে? সেইটো কাৰণে ফোন কৰিলোঁ।
মান, ব্যৱসায় আৰু।
উম', ব্যৱসায়।
উ, ফাৰ্মিং কৰিব, ফাৰ্মিং কৰিব পাৰা?
ফাৰ্মিং পাৰি নে? ফাৰ্মিঙত লাভ আছে? ন, কেনে, কি কি ফাৰ্মিং কৰিলে, তোমাৰ মতে, লাভ আছে?
তুমি হাঁহ পুহিব পাৰা, মুৰ্গী পুহিব পাৰা।
ছাগলী, অ', সেইটো, উম, সেইটো কাৰণে ডাঙৰ। মাতি লাগিব। ডাঙৰ ধৰি লোৱা, মাটি এটাত, ভালেই ভাবিছোঁ, ভাল।
ফাৰ্মিংটো কৰিলে ভাল। তুমি ওচৰত থাকিলে আহিব পাৰিবা, নিজে চাব পাৰিবা।
হয়, আৰু তাৰ পৰা বহুতখিনি উৎপাদনো হয় বাৰু, কাৰণ এতিয়া ধৰা মই যদি ছাগলী পোহোঁ, তাৰ গোবৰটো ধৰিলে বিক্ৰী কৰিব পৰা যায় বা খেতিত দি পেলাব পাৰি। বিভিন্ন কামত লগাব পৰা যায়, সাৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু উম, আৰু যাব, আকৌ সেইবোৰ ছাগলী বিক্ৰী কৰিও আমি ধন উপাৰ্জন কৰিব পৰা যাব। তাৰ লগতে ধৰি লোৱা ম'হও, উম', ছা ছাগলীৰ লগত ধৰা, হেৰি হাঁহ, কুকুৰা। সেইবোৰ পালিব পৰা যাব আৰু ধৰি লৰা যদি চাংঘৰতে কুকুৰা পালা, তলত পুখুৰী খান্দিলে বা বিচাৰি খান্দিলে, নিজৰে লাভ হ'ব, তাত যদি মাছ দিয়া, হয় নে কি, তাকে ভাবিছোঁ। এতিয়া কৰোঁ নেকি ব্যৱসায়? কৰিলে লাভেই হয়তো, নহয়? উম', অ', খেতিটো ভাল বাৰু। কি কি খেতি কৰে এয়া?
প্ৰচুৰ, পৰিমাণে তুমি ধান কৰিব পাৰা। যদি ধৰ, মাটি আছে, তেনেহ'লে তুমি এটা কাম কৰিব পাৰা। মাটি যদি সৰহকৈ আছে।
তেনেহ'লে তুমি ধৰক কিছুমান বাগানৰ পা, লেচু বাগান চাগানবোৰৰ পা তোমাৰ দুবছৰ ৰখিব লাগিব তোমাৰ ভাল এটা হৈ যাব আৰু।
এইটো ভাল ইনভেষ্টমেণ্ট ন। হয় বাৰু ফাৰ্মিং টো ভাল ইনভেষ্টমেণ্ট, উম'। সেইটোত ইনভেষ্টমেণ্ট ভাল বাৰু অ', উ, নেমু কৰিব পাৰি ন নেমু নেমুৰো লাভ আছে ন কাজি নেমু যিহেতু আমাৰ
নেমুতকে লেচুটো বেছি লাভ আছে আৰু তাত ক'ব গলে নেমুটো লাজ কাৰণ নমুটো বাৰ বছৰ প্ৰায় হৈয়ে থাকে।
উম, হয় বাৰু তাকে মামাৰ মাটি আছে আছে বাৰু মাটি নাথকা নহয় কৰিব পৰা কিন্তু, মই ভাবিছিলোঁ ফিচাৰিঙ কৰোঁ ফিচাৰিঙ খুলি মানে তাৰ ওপৰত চাংঘৰ বনাই তাত হাঁহ মুৰ্গী এইবোৰ পুহিম কিন্তু সেইটো কৰাতকে এতিয়া এইটো কৰিলে বেছি লাভ। আহিব নেকি তোমাৰ মতে?
নাই তুমি কৰিম বুলি খেতি বাতিটো লাভ আছে আৰু তুমি ফাৰ্মিং লাভ আছে যে তুমি দুইটা কৰিম বুলি কৰিব পাৰা এক চাইডত ধৰা এটা তুমি ফিচাৰী খান্দিলা
অ', এটা কাম কৰিব পাৰি ফিচাৰিঙ চাইডে চাইডে ধৰি লোৱা নেমু গছ লগাই দিলোঁ বা অমিতা সেইবোৰটো লগাই- লগাই দিব পাৰি। উম, হয় বাৰু অ', অ', বুজি পাইছো বাৰু কথাটো।
উম।
তাকে এতিয়া, এতিয়া পইচা কোনটোত বেছি ইনভেষ্ট কৰিব লাগিব মানে মূলধন ক'ত লগাব লাগিব বেছিকে?
বেছিকে তুমি যদি ফাৰ্মিং কৰা ফাৰ্মিং কৰিলে খোৱা তোমাৰ মূলধন বেছিকে যাব, পুখুৰীটো খান্দোতে যাব।
পুখুৰী খান্দোতে অ'।
এই চাংঘৰ তাংঘৰ ইমান নাযায় বাৰু পুখুৰীটো বেছিকে যাব আৰু তোমাৰ মাছৰ দানা চানা এইবিলাক খৰচ আছে তোমাৰ।
হুম।
আকৌ যদি লেচু এই বাগান কৰিম বুলি ভাবিছিলোঁ, লেচু গছখিনি লগাওঁতে।
উম, খালি চব উন্নত মানৰ আনিব লাগিব। প্ৰজাতিটো উন্নত মানৰ আনিব লাগিব লেচু লগালে। উম, পাৰি বাৰু ভালেই তুমি বুদ্ধি দিছাঁ। উম', এনে এইটো ব্যৱসায়তো বহুত ব্যৱসায় আছে, অকল সেই দুটাই ব্যৱসায় নহয় দোকান এখন দিলে কি হ'ব তোমাৰ মতে দোকান ধৰি লোৱা এনেকুৱা ফাষ্টফুডটাইপৰ আজিকালি যিহেতু ফাষ্টফুড বহুত ভাল চলিছে হাইজিন হিচাপ বনাই দিলে কেনেকুৱা হ'ব তোমাৰ মতে নিৰ্দিষ্ট এটা চকত আৰু ধৰা।
উম, পাৰি ঠিকে আছে।
চহৰীয়া জেগাতটো পাম বাৰু তেনেকুৱাত আছে। হ'ব নিজৰ মাতিব বিচাৰিলে।
অ', তেনেহ'লে তুমি কৰিব পাৰা কিহৰ কাৰণে কৈছোঁ তুমি যদি দোকানখন ভালদৰে যদি তোমাৰ প্ৰফিট হয় যদি চেলত হোটেল
উম, ভাল কিন্তু হাইজিন হ'ব লাগিব বস্তুবোৰ ন হাইজিন হ'লে মানুহে খাব। আৰু নিজৰে মানে হাই হাইজিন হ'লে বেমাৰ আজাৰৰ পৰা মানুহ দূৰ থাকিব খোৱা বস্তু সোৱাদ হ'ব ন। হাইজিনটো মেইনটেইন কৰি ৰাখিলে কাষ্টমাৰো আহিব সেইটো এটা বিজনেছৰ ভাল এটা আইদিয়া আৰু ন?
যদি নিজৰ মাটি নাই তেনেহ'লে তুমি এইটো ফাৰ্মিটোয়ে কৰা, ফাৰ্মিটো বেষ্ট হ'ব কাৰণ তোমাৰ দুবছৰ
অলপ কষ্ট হ'ব।
তাৰপিছত তোমাৰ কিন্তু ভাল এটা প্ৰফিট হৈ যাব, যেতিয়া গছখিনি ডাঙৰ হ'ব।
অম, উম।
ধুনীয়া হ'ব আৰু।
মীন পালনতটো ভাল ন মীন পালন উম। আজিকালি অসমতে বহুত মানুহে আজিকালি মাছ খায়াই বাৰু বহুত। অসমৰ উম, অসমৰ মানুহকে আৰু সেইটোত মাছ দিয়াৰ লগতে ধৰিক দানা অলপ খৰচ হ'ব পইচা। অলপ ইনভেষ্ট আছে, মাছৰ লগতো কিন্তু ভাল, ভাল জলাশয় হ'লে বা ফিছাৰি হলে, মাছো ডাঙৰ হ'ব সেই মাছ বৰ ভাল এটা আৰু আহ। উম, চাম আছো।
কষ্ট, কম।
উম, ফিচাৰীটোৰ কষ্ট কম হয় বাৰু।
কষ্ট কম দ, ঘৰতাক পাৰিবা খেতিও কৰিব পাৰিবা, ফাৰ্মিং কৰিব পাৰিবা। বাগানো খুলিব পাৰ তোমাৰ একেবাৰে প্ৰফিট হৈ যাব।
উম, হয় বাৰু তাতো ফিচাৰীটোত লাভ আছে ন, ফিচাৰী চাইডে, চাইডে আমি যিকোনো গছ লগাই দিলোঁ।
অ, ফাষ্টফুডতো সন্ধিয়া খলাইম সেইটো সন্ধিয়া সেইটো খুল দিলা।
অ, দিন যতি পিল অ, দুই কৰিবাৰ বুজিছো। কিন্তু দুইটাই লাভছো নক
উম, গট কটা লাবছে। খেতিটো লাভ আছে, দেই খেতি কৰিলে তোমাৰ পুব উম, সেইটো যদি ক সেইটোত পঢ়ি থব তুম সেইটো কৰিব লাগিব খালে খওঁ
উম।
ধান খেতিও হওক নহলে, গেহু হওক যি ক তোমাৰ
উম, আজিকালটো আমাৰ অসমৰ পৰা অসমৰ পৰা বহুত ৰপ্তানিও হয় খেতি।
উম।
বহুতখিনি ৰপ্তানি উম, চাহপাতো কৰিব পাৰি আমাৰ অসমত যিহেতু চাহপাতৰ হেৰি বেছি উৎপাদন বেছি জলবায়ু ভাল কাৰণে আমাৰ ইয়াত চাহ খেতি যথেষ্ট পৰিমণে হয়। অসমৰ চাহটো গোটেই বিশ্ববিখ্যাত।
উম।
নহলে কাম এটা চাহ তোকে কৰা নেকি তোমালোকৰ যদি মাটিও খৰক আছে তাতে চাহটোত কিন্তু বেছি পইচা আছে, দেই মোৰতে
উম। আজিকালি, আজিকালি চাকৰিৰ ক্ষেত্ৰত এইবিলাক হেৰিত দোৱাতকৈ বা প্ৰাইভেট এটা বা প্ৰতিষ্ঠানত কাম কৰাতকৈ মোৰ মতে নিজে ব্যৱসায় কৰাই লাভ হ'ব। কাম, নিজৰ কাম, নিজৰ, নিজৰ পইচা চাকৰি ক্ষেত্ৰত দৰতকে আজিকালি যিহে জনসংখ্যা বৃদ্ধি তাৰ ফলতো কিমান নিবনুৱা আছে, কিন্তু যদি আমি তাৰে সেই বিপনাৰ মাজত নিজে নোসোমাই নিজৰ শক্তিৰে যদি কিবা এটা কৰি ৰাখিব পাৰু। তেতিয়া নিজৰে লাভ হ'ব।
ভাল ভাবিছা কিন্তু এইটো।
অ, তাক মানুহ বিলাকৰ থিংকিং বিলাক অলপ বিজনেচ আইডিয়াৰ লগত জড়িত হ'ব লাগে। ভ হ'ব অকল যে চাকৰিয়ে তেনেকুৱাতো নহয় বিজনেচত
নাভাবে দেখিয়েতো বহুত নিবুৱা হৈ গৈছেগৈ। চাকৰিও চৰকাৰে দিব নোৱাৰাৰে হৈছে কিমান দিব
উ সেইটো কাৰণে নিবনুৱা সংখ্য্া বাঢ়ি গৈ বেছিভাগে নিজৰ কৰ্ম সংস্থাপন বিচাৰি নাপায় ফলতো অকল চাকৰি ক্ষেত্ৰত
উম গ্ৰেজুৱট ল'ৰাবলাকৰ তেনেকে চাকৰি কাৰণে ঘূৰি ফুৰে একো নাপায় প্লাছৰ কোম্পানীৰ কয় দোকানত কয় যদি নিজে কিবা এটা সুলিলেতো বেছি প্ৰফিট হ'ল হয়
উম নিজে এটা নিজৰ ষ্টাৰ্ট আ এটা ষ্ট
উম সেইটো হয় আকৌ সুবিধা মাটি চতিি সুবিধা নাথাকে নহয় কিছুমানো
অ সস্ফৰণ থাকিব যাৰ যাৰ সুবিধা থাকে তেহলে নিজে স্বাৱলম্বী হব পাৰে আৰু স বিশ্বাসটোৰ জৰিয়তে ৱস ব্য্ৱসায়টোৰ জৰিয়তে
উম
এ তোমাৰ পৰা সুধিলো এতিয়া কোনটো হয় মই ঘৰতো পাতি চাও এবাৰ কোনটো ব্য্ৱসায় কৰিলে নিজৰ লাভত লাভ হয়।
পত পতা ভাল লাগিছো দেউতাহঁতে মোৰ মতে মানা নকৰিব চাগে দেই তোমাক
উম নাই আমাৰ নকৰে বাৰু কাৰণ ব্য্ৱসায় অকল চাকৰি চাকৰিটোো মানুহৰ চখ নহয় ন থ নিজৰে তেতিয়াহে দেশৰ উন্নত হব বৱসায় যেতিয়া আমাৰ ডেকা চাম লাগি যাব এতিয়া আজিকালি যি উন্নয়নমূলক যন্ত্ৰ আহিলা পাতি বিলাকো আহিছে সেইবিলাকৰ যেতিয়া সদব্যৱহাৰ হব তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব
উম যদিহে টকাৰ কাৰণে যদি চাকৰি কৰিছে
অ
তেনেহলে তুমি বিজনেছটো বেছি ভাল হ'ব মোৰ মতে
উম বিজনেচটো নিজৰ কাম হ'ব লাগে আৰু হে মোক প্ৰথমতে সৰুকে হ'লেও ব্যৱসায়টো ষ্টাৰ্ট
অ কৰিব লাগে কৰিব লাগে কৰিব লাগে লাহে লাহে হ'ব এ লগতেতো এনেও নহয় বাৰু
নহয় সেইটোৱে যিকোনো সৰু সৰুকে লাগিলে দোকান এখন দি হ'লেও প্ৰথম পৰা ষ্টাৰ্ট কৰিব লাগে
তোমাৰ এবছৰ দুবছৰ অলপ টানত যাব বাকী চব ঠিক হৈ যাব উম হ'ব নিশ্চয় হ'ব কাৰণ তুমি যদি আৰু ফাষ্টফুদ ফুমদি হাইজিনোৱা তোমাৰ খাব কাৰণ আজিকালি আনহেলডি ফুডবিলাক বেছিকে বিক্ৰী কৰে
উম আজিকালিতো চবতে আইন আহি যায় সেইয়ে সেইটোয়ে মই এতিয়া তোমাক কথাখিনিৰ পৰা এটা সিদ্ধান্ত কৰোঁ যে মই মোৰ গাঁৱৰ মাটিখিনিত খেতিৰ কাৰণে চাহ হেৰি কৰি ব্যৱসায়ৰ কাৰণে ফিছাৰী এটা খুলি তাৰ লগতে হেৰিও কৰো ও এই ফিছাৰীটোততো মীন পালন কৰিমেই তাৰ লগতে উম হেৰিবিলাকো উ ছাগলী তাৰ পিছত হাঁহ কুকুৰা এনেকেও ওপৰত চাং দি পোহো যাতে দুইটাৰে হয় অ সেইবোৰো চাইডে চাইডে দি দিম পুখুৰীৰ জলাশয়টোৰ বা ফিচাৰটো পাৰে পাৰে পাৰে দি দিম আৰু মই সন্ধিয়াকৈ বা আবেলিকে এই হেৰি দোকান খনেকে খুলিবলৈ চেষ্টা কৰো সেয়ে আৰু ভাবিছোঁ তাকে তোমাৰ পৰা কথাখিনি আনি ভাল লাগিলে। তুমি যিখিনি দিলা হেতি, শুনি ভাল লাগিলে। ঠিকে আছে, তেনে মই সুধিলে তোমাক জনম আহিবা তুমি। এপাক চাই যাবাহি কেনেকুৱা কি কৰিলে হয়। তাতে উম, দেখি উম। গম পাম আৰু যি হয়, অলপতো অলপ ৰিস্ক ল'বই লাগিব। অলপ ৰিস্ক ল ল'বই লাগিব, তে ৰিস্ক নললে ত' ক'ত হ'ব ন'। ব্যৱসায় যিহেতু অলপ ডুবা চান্স থাকে।
তুমি ভয় কৰি দি খুলি দিয়া তোমাৰ ধৰ এবছৰ ধৰ লোকচান হ'ব বা দুবছৰ। ত' লাহে লাহে যেতিয়া তোমাৰ ষ্টাৰআপটো ভালকে চুৰু হ'ব তোমাৰ তে, টেনচন নাই।
হম, সেইটো হয়। ঠিক আছে, ঠিক আছে। সহায় লাগিব অলপ সহায় কৰিবা। ঠিক আছে দিয়া, দিয়া ৰাখিছোঁ দিয়া।